হেল্ল'। হেল্ল'
হেল্ল', হেল্ল'।
হেল্ল'
অ', হেল্ল'।
উম, হেল্ল' শুনি পাইছানে?
অ', পাইছোঁ কি কৰি আছা?
ৰান্ধি আছো তুমি?
অ', ময়ো ৰান্ধা বঢ়া কৰি আছোঁ।
অ', উম কি বনাই আছা তুমি?
মই? মই হেৰি বনাইছো এই কলডিল যে আছে। অ', কলডিলটো এবা হেৰি কৰিছোঁ বইল কৰিছোঁ। বইল কৰি পেলাই থৈ দিছোঁ, তাৰ পাছত আদা, নহৰু, পিয়াঁজ এইবিলাক পিচিছো পিচি পেলাই কলডিলটো আৰু মছলা খিনি ধুনীয়া কৰি সানিছ তাতে আৰু বেচন দিছোঁ। আৰু অলপমান চাউলৰ গুৰি দিছোঁ, সেনেকে বৰা বনাইছোঁ। তাৰপাছত অ', দালি বনাইছোঁ আৰু অলপ ব্ৰইলাৰ মাংস বনাইছোঁ। আৰু ঘৰলৈ ভাত কেৰেলা আছে। সেই মানে ভাজিছোঁ আৰু এনেকৈ দুপৰীয়া আইটেমটো বনাইছোঁ আৰু। আৰু বেছি আজি বেছি অৱশ্যে গৰমো নাই। গধূলিলৈকে আৰু মানে এই ভাতকেইটা খায় আৰু আ ফুৰিব যাম বুলি ভাবিছোঁ। ইয়াতে এখন আজি ওলাইছ তে বৰি হাতত। অ', তাত মানে ফুৰিব যাম।
অ'।
গৰম বন্ধ দিছে নহয় ল'ৰা ছোৱালী কেইটাৰ, অ'। এই মানে তিনিটামান বজাত।
অ'।
তিনিটামান বজাত যাম। তাত গৈ পেলাই মানে অলপ ফুৰিম আৰু অ', অ'। শুনিবা গৰম বন্ধ দিছে যে আমাৰ ঘৰত এ মই হাজবেণ্ড শাহু-শহুৰ আছে। আৰু মোৰো এটা ল'ৰা-ছোৱালী
অ', ছোৱালী সৰু নে ল'ৰা
এই ল'ৰা সৰু। ছোৱালী-ছোৱালী ডাঙৰ কলেজত পঢ়ে।
অ, অ
ও ল'ৰাটো ক্লাছ ছিক্সত।
আচ্ছা
ও পৰে অ ৰন্ধা হৈছে। উ' ফুৰিব যাম যে, সোনকালে ৰন্ধা-বঢ়া কৰি হলে আৰু ৰেষ্ট কৰিম অলপমান কৰি পেলাই আৰু ওলাম আৰু। সোনকালে ৰান্ধা কৰিম অহ আৰু সোনকালে আহিব লাগি গৰু আছে, গৰু বান্ধিব লাগিব, গাখীৰ ধুব লা গিব উম
ত' তিনিটাত গ'লে, এনেতো সন্ধিয়াটো বাৰু আন্ধাতো দেৰিকে হয় এতিয়া।
অহ দেৰিকে হয়। উ অহ এ' মানে সোনকলে এৰিব মানে যাব ইচ্ছা নাই কিন্তু ইহঁতে মানে একদম যায়ে আৰু। বাকি দিনো সময় নাপাম এনে ঘৰুৱা কাম থাকে বহুত। কাপোৰ-চাপোৰ চিলাই কৰো। সেইবিলাকো তাৰ মানে অ' যাবই তাৰমানে ল'ৰাটো মানে বহুত হেৰি কৰি আছে ছোৱালীটো বুজি পাই ল'ৰাটোৱে বুজি নাপায়, মানে যাবই সেইকাৰণে আৰু যাব ওলাইছো।
ঠিকেই আছে।
সেইকাৰণে অ' এক দূৰ নাই বেছি দূৰ নহয়, ওচৰতে আমাৰ ঘৰৰ পৰা ধৰা আধা ঘন্টামানৰ নহ'ব আৰু। বেছি দূৰ নাই সেইকাৰণেতো য-যাম মানে পাৰ্ক আৰু এখন। ধুনীয়া তাত ৰন্ধা-বাঢ়া চব কৰে। হা হেল্ল' হেল্ল' হেল্ল' অ' তাত মানে দু টিকটটো দুশ টকা লয়। তাত মানে খোৱা-লোৱা চব ফ্ৰী আছে। চব দুশ টকাতে চব খাব পাৰি আৰু অহ আমি সোনকালে যা গ'লে আৰু খোৱা-বোৱা তাতেই হ'ল হয় দুপৰীয়া অ' পোৱা চব তাতে দিয়ে দুশ টকাতে। কিন্তু আৰু মানে এই শাহু-শহুৰ আছে যে
অ'
নে ৰন্ধা-বঢ়া কৰিব লগা হ'ল সেইকাৰণে আমি মানে এই সোনকালে যাব নোৱাৰিলো। নহ'লে খোৱা-লোৱা তাতে কৰিব পাৰিলো হয়। সেইকাৰণে আমি ইয়াতেও অলপ-অলপ কমা দুশ টকাটো অ' মানে দুশ টকাতো দিম-দিম দিয়ে যিহেতু খোৱাটোও দিব। ইয়াতে অলপ-অলপ খাই যাম আৰু এনেই খাই পেলাই, আৰু তাতো অলপ-অলপ খাম। টিকটো দুশ টকা মানে খোৱাটো দিবই ফ্ৰী।
চাৰিটাইটো। আৰু এজনত যদি দুশ টকা হয় চাৰিজনততো লাগিবই।
অ, লাগিব আঠশ টকা লাগিব।
চব মিলাই কেনে গব লাগিব।
অ, ল'বই লাগিব আৰু খোৱা খিনি তুমি যদি নোখোৱাও পেকিং কৰি লৈ আহিব, হা
অ, পেকিং কৰি লৈ আহি যাবা।
অ, অ, সেইটো পেকেট যিখিনি খালো অ, যিখিনি খালো, খালো মানে গধূলি নাচ যদি হয় খাব পাৰিম হেভি নাস্তা লৈ আহিব পাৰিম, পকিং কৰি। সেইটো চিষ্টেমো আছে তাতে সেইকাৰণে আৰু তিন তা, মান বজাত যাম আৰু। তোমালোকে যোৱা নাই কতো ফুৰিব?
ক'ত?
চান্দে মানত ফুৰিব যাম
অ, অ, অ,
মানে বাহিৰত গ'লে ধৰা ধেক্কা জলি চাইদত যাওঁ আৰু
উম, উম,
মাৰো গাতো ভাল নহয় যে, সেই কাৰণে ঘৰত যাওঁ।
উম, কি ৰান্ধিলা আজি?
আজি এয়া বুটৰ চবজি বনাইছো আৰু ভাত কেৰেলা আলু দি এটা ভাজি বনাম আৰু দালি। আজি নিৰামিছ যে।
অ, আজি নিৰামিছ নেক আমাৰ বৃহস্পতিবাৰ নিৰামিছ খাওঁ।
অ,
বৃহস্পতিৰে নিৰামিছ অ, যোৱাকালি নিৰামিছ খাইছো। আজি আৰু ন, আজি ব্ৰইলাৰৰ মাংস আনিছিলে। মানে, মোৰ বাইদেউৰ ল'ৰা এজনো আহিছে সৰু। এ, ভিৰে মানে এই পথাৰ মাংস লোকেল মাংস এইবিলাক নাখায় অকল ব্ৰইলাৰ মাংস খায়। তাৰপিছত সেইকাৰণে তাৰ কাৰণে ব্ৰইলাৰ মাংস উম, ইয়াৰে হাতদি বিলাক
আপোনা ঘৰত নাখাই নেকি?
হা, ব্ৰইলাৰ খাওঁ আমি আমি খাওঁ ব্ৰইলাৰ মাংস। অ, খাওঁ কিন্তু লোকেল মাংস মাংস পথাৰ মাংসটো অলপ বেছি চলে ব্ৰইলাৰতটো অলপ যে হেৰি যে বেজি যি মাৰা অলপমান বেমাৰো বেছি হ'বয়ে ব্ৰইলাৰটো খালে। গেছ-চেছ বেছি হয় সেইকাৰণে বো অ লকেলটো জলটো জলটিয়া আচল হম ক
অ এতিয়া
হয় অ সেইকাৰণে আৰু সি ব্ৰইলাৰ মাংস খাই অ পানী পানী হয় উম আৰু ব্ৰইলাৰটো অলপ মানে গ্ৰেভি টাইপৰ হয় সনে মানে অলপ সেইকাৰণে গ্ৰেভি কৰিও বনাইছো আৰু এইবিলাক বনালোঁ নহয় দালিও বনালোঁ বনাইছোৱে আৰু অ অ আৰু ব্ৰইলাৰতো গ্ৰেভিয়ে ভাল লাগে জোল ভাল নালাগে গ্ৰেভি টাইপৰে ভাল লাগে তাৰপিছত তোমালোকৰ ঘৰত কোন কোন আছে?
ঘৰতে মা-দেউতা মই আৰু দাদা
অ অ ৰান্ধা বাঢ়া মা কৰে তুমিও কৰা?
অ মইয়ে কৰো বেছিভাগ মা মানে গাটো ভাল নহয় যে
অ অ উম
ময়ে কৰো কলেজ চলেজ গ'লে মা কৰে
অ এ ৰান্ধা বাঢ়া কৰিব লাগে ছোৱালী মানুহ হৈ জন্ম ধৰিলে ৰান্ধা বাঢ়াটো কৰিবই লাগিব অ পিছ আচল অ যিমান তুমি ডিগ্ৰী লোৱা এই তুমি হাই না খন্তি গৰছ ধৰবই লাগিব।
তাকেইতো
হয় যিমান পঢ়ি শুনি চাকৰি কৰিলেও সেইখিনি ফোন ঠিকত ধৰিব লাগিব। আমিও মানে আঁপিচিলিতি মানে বনাইছোঁ নধৰিলে কাম নাই। আমিও কৰিছিলো ছোৱালী অৱস্থাতে ৰান্ধিছিলো এতিয়াও সেই ৰান্ধিবই লাগে। কলেজ গৈছিলো যোৱা পাছত কলেজৰ পৰাই ভাত বনাইছিলে আমাৰ মাও বেমাৰী আছিলে আমিয়ে বেছি বনাও আমাৰো মাহতৰ ঘৰত আমি পাঁচজনী ছোৱালী।
ঘৰতো বেমাৰ থাকিলেতো কৰিবই লাগিব।
অ
নালা
এ খাই অ আমাৰ ঘৰতো জইণ্ট ফেমিলি আছিলে ইয়াতো জইণ্ট ফেমিলি সেইকাৰণে মানে হেবিট আছি লে ৰান্ধা বাঢ়া কৰাটো আৰু মা যিহেতু বেমাৰী আমি ৰান্ধা বাঢ়া কৰিছিলোয়ে ঘৰতো ছোৱালী অৱস্থাৰ পৰাই ৰান্ধা বাঢ়া কৰিছিলোঁ
উম ঠিকেই আছে।
এয়া আমি এতিয়া মানে আৰু ৰান্ধা বাঢ়া কৰিবৰ কাৰণে বা কিবা কিবি আইটেম বনাবৰ কাৰণে ইমান সুবিধা নাপাওঁ।
অ
বনাব বাৰু
পিছত ৰাতিপুৱা কি খালে?
ৰাতিপুৱা ৰাতিপুৱাই ৰু টি বনাইছিলো আলু আলু আৰু ভাতকেৰেলা ভাজিছিলো শুকান কৰি আৰু ৰুটি শুকান ৰুটি সেনেকৈ বনাই খালোঁ। আৰু সিহঁতো খালে সেনেকৈ আৰু সিহঁতে আৰু সেই খালে ইয়াত জানাই যে ফাষ্ট ফুড বস্তু ভাল পাই চাওমিন খাই বোলে সিহঁতে বাইদেউ ল'ৰাটো আহিছে নহয়। চা এইবিলাক বস্তুৱে ভাল পায় চাওমিন বনাই দিলোঁ। বন্ধাকবি আছিলে এনেকৈ চাওমিন বনাই দিলোঁ চচ তচ দি পেলাই।
ৰান্ধাৰে
নহয় চাওমিন বনাই দিলো খাক অ এই তিৰটা হল নাই ৰাতিপুৱা উঠিবৰ পৰা মানে ৰন্ধা বঢ়াৰে কাম খোৱা লোৱা বেলেগ কাম নাই। বেলেগ কাম মানে গৰু চৰু আছে মোৰ কাম আছে সিহঁতৰ কাৰণে একো কাম নাই পঢ়া আৰু খোৱাই সিহঁতক। সিটো বোলো আই তি গৰম বন্ধ দিয়া বুলি বুলিহে গৰম বন্ধ খুলিলে আৰু টিফিন বনাই দিয়া স্কুলত। আৰু হেৰি কৰা সেই কাম আৰু মইয়ে ৰান্ধিয়ে থাকিব লাগে।
উম গোটেই দিনটো মানে পাকঘৰতে গুচি যায়।
অ পাকঘৰতে গুচি যায়। ৰান্ধা বাঢ়াই ৰাতিপুৱাৰ পোৱাৰ পৰা মানে ঘৰৰ কাম খিনি কৰি গা পা ধুই যি পাকঘৰত সোমাও পাকঘৰাত ৰাতি পুৱাৰ নাস্তা তাৰ পাছত আৰু এ ভাত ৰাতিপুৱাই একটাইম স্কুল যোৱাৰ সময়ত এতিয়া একেটাৰিও ৰাতিৰো ভাত খোৱা নাই সিহঁতে। আৰু ৰূপৰে ৰান্ধা আৰু গধূলি নাস্তা আৰু ৰাতি ভাত বাবৰেবাব। সেই পোৱাৰৰ পৰা সেই ৰান্ধা বাঢ়াই কাম। এইটো খাম, সেইটো খাম, আজিকালি আৰু মোবাইলত চাই নহয় হা মোবাইলতো চাই থাকে। অ', মাই, এইটো বনাই দিয়া। এইটো ৰেচিপি কৰি দিয়া, সেইবিলাক চাই-চাই কৰি থাকিব।
অ', যিহেতু মোবাইলতেই দুনিয়াৰ হয় চব দি থাকে, মানুহৰ মূৰটো নষ্ট হয়
উম, আহ নষ্ট কৰে অৰিঅ' বিস্কুটে, যোৱাকালি চাই আছে। অৰিঅ' বিস্কুটেদি কেক বনায়। আনি দিছে দছ পেকেটমানৰ অৰিঅ' বিস্কুট। কেক বনাই দিব লাগে মই সময় পোৱা নাই কালিৰ পৰা। নাই, বনোৱাই নাই আনি থৈছে হে। ছোৱালীকো ধলি আনিলে, মই নবনালো গোধূলি গোধূলি অলপ চাউলৰ গুড়ি খুন্দিছিলোঁ সিহঁতক পিঠা বনাই দিলোঁ। অ নবনালোঁ। আজিও টো বনাব সময় নাই ফুৰিব যাম। আৰু কাইলৈ মানি বনাই দিম, সেনেকে অৰিঅ' বিস্কুট তোতেদিও কেক বনায়। এ ত সেইটো এনেইতো মই কেক বনায়ে কণী, চেনি দি পেলাই বনাওঁ। বা, ময়দা-চয়দা দিব বনাও এতিয়া অৰিঅ' বিস্কুটেদি বনাব‌ লাগে ভা